হয় শুনিছে?
হেল্ল'
হেল্ল'
হেল্ল' আহিছে শব্দ হয়।
হয় হয় মই পাইছোঁ, আপুনি পাইছে?
হয় পাই আছো।
হয় হয় এইটো কিহৰ পৰা সদায় সদায় আমাক হেল্ল' কিহৰ বা আমাৰ এইটো সদায় সদায় দিগদাৰ দি থাকে। অ সেইটো ঠিক কৰিব নোৱাৰি নেকি বাৰু?
যিঅৰ বৰষুণ দিলে অকমান প্ৰব্লেম দিয়ে আৰু দিব পৰা নাই।
কৰিবলৈ নোৱাৰি নেকি এইটো।
নোৱাৰি আম্বানীয়ে ঠিক কৰিব দিয়া নাই, একো উপায় দিয়া নাই।
কৰাই লওক আপুনি পিছে, আহি যাওক আপুনি ইয়াতে।
নলওঁ নলওঁ আকৌ এয়াৰটেলৰ আকৌ বহুত প্ৰব্লেম ন এয়াৰটেলৰ ফাইভ জি নাপায়। শেষ হৈ যায় তাত।
হয় মানে ইফালে গ'লেও মৰণ সিফালে গ'লেও মৰণ।
হয় হয় সেই একে আৰু মই নেটটো বাৰু ঠিকে পাই আছো।
হয়, এতিয়া পিছে আমি এটা খুলি দিওঁ নেকি কি কয়।
নোৱাৰিম দিয়ক। ইমান আৰু কেপিটেলিষ্ট এখন চচাইটিত কেনেকে আমি খোলিম। কেপিটেলিষ্ট এখন বহুত লাগে বহুত অলপ নহয় আৰু একদম কৰ'ৰ ক'ৰৌৰ টকা লাগিব।
নাই আপুনি কোৱাত ভুল হাজাৰ কোটি টকা লাগিব আমাক।
হেইয়ে আৰু হাজাৰ কোটি টকা লাগিব হাজাৰ কোটি টকাৰ বিজনেছ হলেহে মানে টকা থাকিলেহে আমি পাৰিম, এনেই নোৱাৰিম। আৰু আমি হয় আমিতো নীতিন গাডকাৰী পুতেক নহয়।
হয়। বাকী মই এটা কথা গম পালো।
কি কথা গম পালে?
আপোনালোকৰ সেইফালে বোলে চোৰ ওলাইছে।
হয়। সোণৰ সোণৰ চেন ৰূপৰ চেন চুৰ কৰে গলৰ পৰা মাইকী মানুহৰ পৰা।
অ অ। উ মই শুন আকৌ এই আপোনালোকৰ ঘৰৰ কাষত বোলে যে, চোৰ এটা যে সোমাইছিল সেইটো কেচটো কি হল? ক'ব নেকি?
মোৰ ঘৰৰ কাষত এটা চুৰ হোমাইছিল মানে কি ক'ব এনেকুৱা এ ঠাণ্ডাৰ দিন আছিল।
হয়, কেতিয়াৰ কথা এইটো?
সেইটো এইবাৰৰে আপোনাৰ জানুৱাৰী মানৰ কথা।
হয়।
জানুৱাৰী মাহৰ কথা।
হয় হয়।
তেতিয়া সোমাইছিল চোৰ এটা ত আহি। সকাৰণে অ ভৰিত চিন পাইছিলো তেওঁ মানে- চেষ্টা কৰিছিল গ্ৰীল চিল কাটিবৰ কাৰণে নোৱাৰিলে।
হয় হয় মানে চুৰ নহল আৰু কিন্তু চেষ্টা
চোৰ নহয় হয় চেষ্টা হৈছিল পিছত এই নতুন ল'ৰা সোমাইছে ন বহুত
হয় হয়।
সিহঁতেৰ কোনোবা হ'ব বাৰু
হয় আপুনি ব্যৱস্থা নে নাই পিছে।
ব্যৱস্থা কলো পছিক কলো
হয় এটা ভাল চাই আপুনি এটা কাম কৰিব।
হয় কওকচোন।
কুকুৰ এটা লৈ আহিব ভাল কুকুৰ এটা
হয়।
অলপ মানে আৰু জাৰ্মান চেপৰ তাৰপিছত আপোনাৰ পিত বল এইবোৰ লৈ আহি।
আনিম অনাত আনিম কিন্তু এতিয়া মই নাথাকো ন সেইটো কাৰণত অনা হোৱা নাই মই যেতিয়া ইয়াতে চিফ্ট থম তেতিয়া তেতিয়া আনিম আৰু হয় হয় বহুত টাইম লাগে হয়।
তাক যদি টাইম নিদিয়ে আপুনি সিয়াক তেতিয়াহ'লে সি কিন্তু আপোনাৰ অপকাৰ অপকাৰ মানে কি আৰু তাক প্লে টাইম লাগিব সেইখিনি যদি টাইম হে জটিল এজনী ৰিকুৱাৰমেন্ট টাইম নাপায় সি। তেতিয়াহলে সি আপোনাক মানে দিগদাৰ কৰিব ঘৰ বস্তু ভাঙিব কিবা কৰিব।
হয় এইটোতো জানো। বাৰু
হয়।
এটাটো মই চাই থৈ দিছিলো এনেকে এটা গ'ল্ডেন ৰিট্ৰিভাৰ লোৱাও বৰ ইচ্ছা।
হয় সেইটো ললে আপুনি মানে সেইটো আপোনাৰ মনোৰঞ্জনৰ কাৰণে- ভাল হ'ব কিন্তু আপুনি হেৰি নাপায় মানে। সেইটো হেৰি কাৰণে নহব আৰু আপোনাৰ চেফটিৰ কাৰণে নহব। আৰু-
চেপটি জেগা নহ'ব আৰু কিন্তু আৰু সেই বেষ্ট ফ্ৰেণ্ড কাৰণে-
হয় হয় তাৰমানে। পিটবল এটা লৈ আহিব নহ'লে এইটো ৰদ ৰয়লাৰ এটা লৈ আহিব আপুনি আৰু চাই থাকিব। গোটেই আৰু আপোনাৰ সমাজৰ মানুহে কোনে কি কৰে খেলা দেখাই দিব সিহঁতক-
এই সেইবিলাক আনিলে আকৌ পাৰ্মিচন লাগিব।
নাই নাই পাৰ্মিচনৰ দৰকাৰ নাই আপুনি ট্ৰেইন কৰিব নালাগে আপুনি ট্ৰেইন কৰিলেহে পাৰ্মিচন দিব লাগিব মানে।
ত ট্ৰেইন নকৰাকে মই কেনেকে ঘৰত ৰাখিম ইমান ডাঙৰ এটা কুকৰ-
আপুনি এটা কথা গম পায়নে নাপায় আপুনি কুকৰটো যেতিয়া ট্ৰেইন কৰিব তেতিয়াহে সি এগ্ৰেছিভ হ'ব ন আপুনি যদি তাক ট্ৰেইন নকৰে নৰ্মেল কুকুৰৰ নিচিনাকে যদি ৰাখে। সেইটো হ'লে সি আপোনালোকৰ ঘৰত ফ্ৰেণ্ডলি আৰু মানে ফ্ৰেণ্ডলি এনভাইৰনমেন্টত যদি থাকে সি তেতিয়াহ'লে সি মানে। ফ্ৰেণ্ডলি হিচাপত আপোনাক চাব আৰু মানুহবোৰক ফ্ৰেণ্ডলি হিচাপত চাব আৰু যদি আপুনি এবাৰ ট্ৰেইনিং সিসতি দিয়ে।
অ
ট্ৰেইন যদি কৰাই দিয়ে। এবাৰ যদি বা এক দুইমাহমান যদি তাক ট্ৰেইনিং কৰাই দিয়ে। সি মানে এক্টিভ হৈ যাব আৰু আপুনি সি মানে, হেৰিটো থাকিবই আৰু কাকো মানে সি ফ্ৰেইণ্ডলি হিচাপত নাচায় আৰু আপোনাৰ বাহিৰে। জাকে চাব আপোনাৰ মাক। হওঁক দেউতাক হওঁক সকলোকে মানে সি দুশ্মনৰ চকুৰে চাব।
হয় হয় হয় বুজিছো বুজিছো।
আপুনি মানে ট্ৰেইনিঙত তাক কথাবোৰ। শিকোৱাটো মানে শুনাটো শিকাব আৰু লগতে তাক মানে যোনটো, তাৰ ভিতৰ এক্টিভনেচটো সেইটো। অন হৈ নাথাকে না আপুনি অন কৰি দিব।
হয় হয় এই মোৰ লগৰ ল'ৰা এটা।
হয়।
মোৰ লগৰ ল'ৰা এটা মানে লগৰ ল'ৰা এটা তেনেকে মানে কৈছিল এবাৰ। ঘৰ এখনত তেতিয়া তাকো খেদিছিল তেনেকে।
হয় হয় নাই নাই ইহঁতৰ বহুত শক্তি থাকে তুমি। তাৰ আৰু পৃথিৱীৰ ভিতৰত টপ, মানে পৃথিৱীৰ ভিতৰত আপুনি যদি হিচাপ কৰে ডেঞ্জাৰেছ কুকুৰ। গম পাইছে নে তাৰ ভিতৰত তিনি নম্বৰ দুই নম্বৰত আহে এই কুকুৰৰ প্ৰজাতিটো। হয় ইমানেই মানে শক্তিশালী কুকুৰটো।
অ,
শক্তিশালী আৰু নিশং এ এইটো আপোনাৰ মই শব্দটো পাহৰিলো মানে তাৰ মানে হেৰি নাই আৰু অ, সেই যদি শিকাৰটো ধৰে তাত আপোনাৰ, তেতিয়ালৈকে সি তাক হত্যা নকৰে তেতিয়ালৈলে সি এৰিয়ে নিদিয়ে আৰু
হয় হয় হয়। এই সেনেকুৱা মই পাইছিলো যেতিয়া মই টিউশন কৰাই আছিলো।
হয়।
তেতিয়া পাইছিলো গৈছিলো। ত' মানে তেওঁ নৰ্থ গুৱাহাটীৰ সেয়া হয়।
কি হয় হয় হয়।
তেতিয়া পাইছিলোঁ সিহঁতৰ গাৰ্ডে নিব আহে মোক। গেটৰ পৰা চাৰি এ চাৰিটা গাৰ্ড আহে ত' চাৰিটা কুকুৰ থাকে লগত। আৰু এটা সেইটো এটা অলৰেডি ট্ৰেইন কুকুৰ সেইটো বান্ধি থৈ দিয়ে।
হয়।
সেইটো কিবা ইমাৰ্জেঞ্চিৰ কাৰণে এৰি দিব আৰু
হয় মানে মানে সিহঁতে পুৰা হেৰি কৰি ৰাখিছে আৰু মানে দুটা ট্ৰেইন দুই দুটা ট্ৰেইন নহয় দুটা এটা ট্ৰেইন আৰু
চাৰিটা ট্ৰেইণ্ড চাৰিটা পাঁচটাই ট্ৰেইণ্ড হয়। চাৰীটা অকণমান ফ্ৰেণ্ডলি এটা একদম ফ্ৰেণ্ডলি নহয়।
তাক মানে পুৰা হাইপাৰ ট্ৰেইনিং দিছে আৰু
হাইপাৰ ৰে দিছে তাক একদম এনি টাইম বান্ধি থৈ দিয়ে।
হয় হয় মানে নাই নাই ভাল সি ভাল ভাল কৰিছে সেইটো মানে। ইয়াক মানে আপোনাৰ কি কৰিলে জানে। কে নাইন বিলাকৰ কে নাইন বিলাকৰ ট্ৰেইনিংটো দিলে সিহত,
হয় হয় হয়।
কে নাইনটো মানে আপোনাৰ যোনটো হেৰি থাকে এই আৰ্মিৰ যোনটো ট্ৰেইনিং থাকে কোৰ বিলাকক কে নাইন বুলি কয় সে টুডেণ্টটো সিহঁতক দি দিলে আৰু আপোনাৰ নৰ্মেল কেইটাক মানে জাষ্ট খালি কথাটো এগ্ৰেচিভটো নহয় আৰু জাষ্ট খালি কথা ষ্টেপবিলাক শিকাইছে আৰু যে চিট বুলি ক'লে বহা ষ্টেণ্ড বুলি কলে উঠা এইবোৰ শিকাইছে আৰু কিন্তু ইয়াক মানে এইটোও শিকাইছে
বুলি কলে এটেকো কৰে কিন্তু মানে এইকেইটা মানে অকন ফ্ৰেণ্ডলি সেইটো সে টো এটা বেলেগ দেট
কি ক'লে
সেইটো বেলেগ ব্ৰীদ
হয় হয় নাই এইটো ব্ৰীডৰ লগত বহুত কথা আছে এতিয়া আপুনি চাব
টা এইকেইটা তোমাৰ অ ৰতইলাৰ হয়
হয়
কিন্তু যোনটো বান্ধি থৈ দিয়ে সেইটো হল পিতবুল
হয় হয় নাই নাই এতিয়া আপোনাৰ যোনটো দামান চেপত
হয়
সেইটোতো আপোনাৰ হেৰি কাৰণেহে ৰাখে আপুনি মেইনলি সেইটো এতিয়া ক'ব গ'লে আপোনাৰ পুৰা চেফটিৰ কাৰণে ভাল নহয়তো হানড্ৰেড পাৰ্চেট মানে মই কি কৈছো গম পাইছে
হয় পাইছো
মানে সিয়াৰ শক্তি আছে কিন্তু পিটবুলৰ নিচিনা নাই বা ৰেলৰ নিচিনা নাই আৰু বুজি যেনে ইয়াক মানে এটা ফাৰ্মিঙৰ চেক্টৰত ৰাখিবৰ কাৰণে ভাল
হয় হয় হয়
কিন্তু তুমি এইটো বস্তু এইয়া ৰেড ৰয়লাৰটো তুমি ফাৰ্মিঙত ৰাখিব নোৱাৰা ফাৰ্ম হাউচত ৰাখিব নোৱাৰে বুজিছা ই মানে এটকীক মদতো ইয়াৰ বেছি এক্টিভ হৈ থাকে বুজিছানে ই মানে বেলেগৰ লগত মানে এতিয়া তোমাৰ বেলেগ জীৱ জন্তু বিলাকৰ লগত ই খুলিব নোৱাৰিব মিলিব নোৱাৰিব হালকে আগ কিন্তু তোমাৰ যোনটো হেৰি থাকিব ডাইমন চেপৰ থাকিব ই মানে ট্ৰেইনিংটো ল'ব আৰু তোমাৰ যোনবিলাক নিজৰ পোকবোৰ থাকিব তোমাৰ ফাৰ্মৰ সেইবোৰক অনিষ্ট অ সিহঁতৰ লগতো মানে লগ হৈ থাকিব আৰু বুজিছা এই বিড বিলাকৰ মাজৰ সেইটোয়ে আৰু ডিফাৰেঞ্চ থাকে মই এটা চাইছিলো আপোনাৰ কেৰেলাৰ যোনটো মানে মই ভাবিছিলো মই তিনটা কুকুৰ আনিম বুলি
হয় পিছত
মানে কম্বিনেচন কৰি আনিম বুলি ভাবিছিলো আৰু এটা আনিম বুলি ভাবিছিলো আপোনাৰ জাৰ্মান চিপাৰ চাউণ্ডৰ কাৰণে বহুত চাউণ্ড তাৰপিছত এটা আনিম মই লোকেল বুলি ভাবিছিলো আমাৰ লোকেল কুকুৰটো আৰু এটা হ'ল আপোনাৰ কেৰেলা চাইতৰ এটা আ ছে সেইটো নামটো কি জানে মানে লেক কেইখন অলপ দীঘল দীঘল
অ কি নাম এইটোৰ
সেইটো নামটো মই একজেক্ট নামটো পাহৰি গ'লো ব্ৰিডটোৰ কিন্তু এইটো লোকেল বুলিয়ে ক'ব পাৰি আৰু আমাৰ হেৰিত থাকিব পাৰিব আৰু ইণ্ডিয়াৰে বিদ হয় আৰু পাহৰ পাহৰুৱা বিদ আৰু অলপ মানে কুকুৰৰ ভৰিগিখন অলপ দীঘল দীঘল ইয়াৰ মানে ৰানিংটো মানে বহুত ফাষ্ট এতিয়া মানে মই তাত টা ৰাখাৰ কাৰণটো হ'ল মোৰ যোনটো লোকেল কুকুৰ থাকিব
হয়
সি প্ৰথমে বস্তুটো ইংগিত দিব যে ইয়াতে কিবা আছে সেই মানে লোকেল কুকুৰ বিলাকে নিজৰ হেৰিটো চোৱাটো বহুত ভাল আৰু নিজৰ মানুহবোৰক এ চিনি পায় কোনে কি কৰিব আহিছে সেইটো গম পাই আৰু ই যেতিয়া মোৰ এই তা কুকুৰে ইংগিত দিব তেতিয়া মোৰ জাৰ্মান চেফাৰ টো ঠগ ঠগাব তাছত ফামটোত বহুত হয়
অ
বুজিছে নে সি কিন্তু তাৰ ৰানিংটো ইমান নাই কিন্ত তেতিয়া সি যেতিয়া ভোক ভকাব ই যেতিয়া কোনবা অচিনাকি মানুহ বা চোৰ আহিলে যেতিয়া পলাব তেতিয়াহ'লে মোৰ এই যোনটো মই ক'লো অলপ দীঘল ও ওখকে কুকুৰটো সিআ সি মানে ৰাণিঙত চবতকে ফাষ্ট কুকুৰবিদৰ ভিতৰত ৰানিং বহুত ফাষ্ট আৰু এগ্ৰেচিভো আৰু অলপ মানে ভালে ওজন হয় আৰু সত্তৰ কেজি আশী কেজি এনেকুৱা হৈ যায়
বাপৰে বাপ বহুত ডাঙৰ হয়
হাড়দিবিলাক বহুত মস্ত মস্ত ইমান গা থকা নহয় কিন্তু হাড়দিবোৰ মস্ত মস্ত
হয় হয় হয়
এইটো ৰাণিং বহুত ই মানে যেতিয়া মানে ভক ভকাব যাম যেপাৰটোতে ই মানে চিকাও কৰে তাক খেদিব এই কম্বিনেশ্যনত মানে মই বনাইছো আৰু মালটো
অ হঅ
ভাল লাগিছেনে নাই
ভাল লাগিছে ভাল লাগিছে মই এনেকুৱা ভবা নাই মই আৰু দুটা এটা গল্ডেন ইউট্ৰভাৰ ৰাখিম বুলি ভাবিছোঁ
হয় নাই নাই মই এইটো পুৰা আপোনাৰ আপুনি যে এইটো আপোনাৰ পেড হিচাপত ৰাখিব এইটো এতিয়া মই মানে মই গাৰ্ড পেড হিচাপত ৰাখিছো সিহতক
মই গাৰ্ডপেড নে কিনো কৰিম আৰু এনেকুৱা জাগা এটাত গাৰ্ড সেটো কৰি কিনে অকমান হয় হয় সেইটো লাগে বাৰু হয় হয় মই খেতি বাতিৰ কাৰণে ভাবিছো এটা জাৰ্মান চেফাৰ ৰাখিম তাতে
হয়
আৰু গ'ল্ডেন ৰিথিভাৰটো আপোনাৰ মানে ঘৰৰ কাৰণে মনোৰঞ্জন দি থাকিব সি
হয় আপুনি যদি আনে মোকো খবৰ দিব ময়ো এটা আনিম
নিশ্চয় নিশ্চয় মই আপোনাক জনাম আপোনাক ফ'ন কৰিম মই
হয় হয় ঠিক আছে দিয়ক পিছে আনিলে জনাব আৰু হয় হয়
হয় দিয়ক ধন্যবাদ শুভৰাত্ৰি
শুভৰাত্ৰী